হেল্লৌ' হেল্লৌ' অঁ' শুনা পাইছা? অঁ মোৰ অঁ মোৰ ভাল, তোমাৰ?
মোৰো ভালেই দিয়া।
ব'লা আজি আমি একলেণ্ডৰ কথা পাতো ব'লা।
হে কিহৰ?
এক'লেণ্ড।
মই এক'লেন্ড যায়ে পোৱা নাই।
যাই পোৱা নাই নেকি। কিন্তু, যাবা তাতে মই এদিন গৈছো ৰবা। এক'লেণ্ড কি ভাল লাগিছে মোৰ জানা আৰু যাব মন যায় আছে জানা একলেণ্ডত।
এ এ হেৰি এনেই ফিজটো কিমান?
অ বাপৰে ফিজটো নকবা ফিজটো মানে হাজাৰ মান যাবই। হাঁ হাঁ। হাজাৰ মানে কি ফিজ মানে এজনৰ মানে ছেভেন হানড্ৰেড এইট হানড্ৰেড। কেই হয়। অঁ ছেভেন ছেভেন হানড্ৰেড নহয় এইট হানড্ৰেড ধৰা আৰু মানে এজননৰ এইট হানড্ৰেড। আকতো অহা যোৱা খৰচ- টো আছেই কিবা খাবতোটো লাগিবই তুমিতো ভোকা থাকিব নোৱাৰা।
মানে ধৰিলো আৰু পোন্ধৰশ উম।
অঁ অঁ হেনেকুৱা ধৰি লোৱা অঁ'
উম' গড কৃষ্ণ প্ৰভু।
তাপিছত কিন্তু তুমি তুমি তাতে তোমাৰ বহুত খেলা বস্তু আছে জানা খেলা- মানে হেৰি আছে ঝুলনা তুলনা বাপৰে ৰোলাৰ কষ্টাৰ। হেঁ তাপিছত- মানে বহুত ভাল ভাল গেম আছে তোমাৰ খেলিবলে মানে তুমি ব'ৰ হৈ নোযোৱা তাতে।
তাতে পইচাটো ব'ৰ নোহোৱাকে লয়।
অঁ, সেনেকেই লয়, আকৌ পানীত চবে পানীত এ খেলে-
অ অ' মোৰ আকৌ এই মোৰ আকৌ সেনেকুৱা পানীত- খেলিব হেৰি হে লাগে মানে।
উম' অলপ মানে বেয়া লাগে ন।
অক অকৰদ অলপ লাগে।
অঁ' মই জানা যোৱা মই এবাৰ গৈছিলো ন, মোৰ বাহঁতৰ লগত তাতে মোক পানীত- চবে খেলি আছে মোৰো খেলিব মন গৈছে, কিন্তু বাহতে কলে নালাগে পানীটো লেতেৰা হয় ইমান। কিন্তু, মই এবাৰ গ'লে পানীত নামিমে।
উম' তুমি নামা নাই ন আজিলৈকে পানীত।
নামা নাই কিন্তু মোৰ নামিব নোৱাৰোঁ যে জনা, ছবে কিমান এনজয় কৰে তাতে একলেণ্ডত। পানীৰ সিহঁতেতো পানীতে বেছি থাকে মানুহৰ।
আৰু হেৰি জোলনা-তুলনা বিলাকত বেছি নাথাকে নেকি?
ঝুলনা মানে ঝুলনা মানে সেনেকুৱা ঝুলনা নাই, মানে হেৰি কি কয় এই যে ঘূৰণিয়া নিচিনা টাইপ থাকে এই যে ঘো- ঘোৰাবোৰ।
এই যে হেৰি আজিকালি যে কিবা যে ড্ৰামা, বিলাকত দেখাই সেনেকুৱা?
অ সেনেকুৱা সেনেকুৱা অ সেনেকুৱা টাইপ আছে। কি ভাল লাগে তাৰপিছতে হৰ্চ হৰ্চ ৰাইডিংও আছে।
হে ঘোঁৰাত কোনে উঠিব
থাকিবা মানে হৰ্চটো হিলি থাকিব আপ ডান, আপ ডান, আপ ডান সেনেকোৱা কৰি থাকে। হা', অ', অ', অ', পুতলা অ', পুতলা।
হয় মোবাইল দিয়ে নে
নাই নাই সঁচা নহয় নকলি আৰু। ভাল লাগে একদম যাম দিয়া আমি এদিন।
অ', হ'ব দে এদিন যাম দে। কিন্তু পইচাটো যোগাৰ হ'ব দিয়া আগতে। অ', আজিকালি আকৌ পইচাই মেইন হৈ গৈছে নহয় চবৰে জীৱনত।
অ', তাকে কৰ'বাত গ- গ- কৰ'বাত যাব লগীয়া লগা হলে আৰু পইচা লাগিবয়।
অ', তোমাৰ পইচা নহ'লে কতোৱে একো নহয়।
নাই নাই একলেণ্ডত। অ', কিন্তু একলেণ্ডত মই দেখিছো বহুত মানুহ থাকে একদম মানে। সদায় ফুল হৈ থাকে একলেণ্ডতো।
ঠাণ্ডাৰ দিনততো চাগে বন্ধ থাকে।
ঠাণ্ডা দিনতোত মানে ঠাণ্ডা দিনতোত কোনে যাব, তাতে পানীত আৰু কোনো নেখেলে গৰম দিনত। তাতে মানুহ বোৰ যাবলৈ পাগল হৈ থাকে তাতে।
অ', মইও সৰুতে যাবৰ কাৰণে বহুত পাগল হৈছিলোঁ, মা হতে কি নালাগে তাতে তাৰ পানী বহুত লেতেৰা।
অ', অ', তাকে একলেণ্ড আছে আৰু কিবা ড্ৰিমলেণ্ড গ্ৰীমলেণ্ডো আছে ন।
কি- কি- লেড।
ড্ৰ্ৰীমলণ্ড।
এ', সপোনৰ লেণ্ড হে।
অ', অ', তেনে সেইটোৰ কিবা ৱাট। ওৱাতৰ পাৰ্ক হয় কিন্তু মই শুনিছো। ড্ৰিমলেণ্ডতো পানী মই ড্ৰিমলেণ্ড চোৱা নাই ৰবা খালি একলেণ্ডতো চাইছো।
পিছে এইবিলাকেই একলেণ্ড ড্ৰিমলেণ্ড এইবিলাকৰ। পইচাটো সেনেকুৱা নে একলেণ্ডৰটো বাৰু গম পালো।
অ', সেনেকুৱাই ছেম ৱাটাৰ পাৰ্ক হয় আৰু কিমান ডাঙৰ পাৰ্ক বাপৰে।
উম', বেলেগ কিন্তু পইচা লৈ দেই বাপা অই।
বেলেগ লয় একদম কিন্তু সেনেলে যায়ও ভাল লাগে। ন মানে অকলে যাবলৈ ভাল নালাগে, কিন্তু মানুহ থাকিলে ভাল লাগে ন।
অ', ফু- ফুটি কৰি কেনে ভাল লাগে এতিয়া যদি বে- হেৰি। মাহঁতে যদি কয় যে আমিও যাম বলি তে মাহঁত লগত কি ফুৰ্তি লাগিব।
অ তাকে সেইটোো মানে ফ্ৰেঞ্চৰ লগত বেছি মজা লাগে আৰু।
অ। এতিয়া লগ-বান্ধৱীবোৰত গ'লে এতিয়া কথা পাতিলো, নাচিলো, গালো, ফূৰ্তি কৰিলো।
উম-উম ঠিক কৈছা।
এতিয়া আৰু যদি হেৰি কি বুলি কয় বুলি পেৰেণ্টছৰ লগত যাওঁ। এতিয়া আৰু ভাবিয় লো আৰু সেইটো তোমাত তিপ হয় নাথাকিও।
হুম-হুম-হুম, অহ', সেইয়াই আৰু ভাল লাগে। পইচা-চইচা জমোৱা আৰু।
অঁ', - যাম ৰ'বা, এ' এদিন-এদিন খুটি ধৰি হ'লেও যাম, মই পাপাক কম পইচা দে যাম।
অঁহ', -অঁহ', -তাকে। যাব দিব তোমাৰ পাপই?
এই যাব দিব মানে- সুধিলে বা ক'লে নিদিয়াকে নাথাকে চাগে।
অঁহ', -অঁহ', - সেইটোয়ে হয়, সঁচা কথাটো কবা। সঁচা কথা কৈ কেনে যাম।
অঁহ', - সঁচা কথা কৈ কিনে যাম। এতিয়া আৰু ইমান দামী জেগাত মিছা কথা কৈ কিনে যাব- নোৱাৰি ন।
উমঁ, সেইটো হয়-হয়, আৰু আমি মানে বহুত-বহুত মানে দাম মানে জাগাটোয়ে ইমান দামী বাপ ৰে। আৰু জাগাটো বহুত দূৰতো আছে ন। সেই ৰাণী ফালে আছে বহুত এয়াৰপৰ্ট-এয়াৰপৰ্ট।
সেই।
অঁ' বহুত দূৰ।
ইমান দূৰ।
এয়াৰপৰ্টৰ ফালে।
এই, এই ইমান দূৰত।
অঁহ।
মোৰ পাপাই কব কি নালাগে তই ঘৰতে চাৱাৰৰ তলত বহি থাক।
কি কবা হাঁহিয়ে উঠি যায় ন।
এবাৰ মই, মই সৰুতে কৈছিলো, পাপাই কৈছে কি এই নতুনকে- চাৱাৰটো লগাই দিছো তাৰে তলত বহি থাক যা।
ই ৰাম, তোমাৰ ৰিয়েকচন কেনেকুৱা আছিল?
মই ক'লো কি তা'তে সেইখন ৱাটাৰ পাৰ্ক হয়, তা'তে এবাৰ হ'লেও যাম। নিজে ইনকাম কৰিলে যাই থাকিবি।
অঁ', -অঁ', -মোকো সেনেই কয়, নিজে ইনকাম কৰিলে যাই থাকিবি কয়।
উম, অ' কি মানে এতিয়াটো নিজে ইনকাম কৰা বয়সো নহয় ন।
সেইটোও-সেইটোও হয়, আমিতো পঢ়িয়ে আছো।
অঁহ।
এ' আমাৰ পঢ়া বয়স, কিমান আৰু পঢ়িম ন' বাপেৰে পঢ়াই- খতম নহয় দেখোন অ আমাৰ। এটা এলেভেন টুৱেলভ খতম হোৱাৰ পিছত আকৌ বি এ কৰিব লাগে তাৰ পিছত আকৌ কিবা জবৰ কাৰণে আকৌ- এক্সট্ৰাকে পঢ়িব লাগে।
কিবা ইন্টাৰ্নিচিপ নে কি- কি কয় সেইটোও কৰিব লাগে। মই ইন্টাৰ্নিচিপ ক'ত কৰিম বা মই তাকো নাজানো।
সেইটো কি কৰিবই লাগে নেকি?
অ এইটো হেৰি কম্পালচৰি হয়।
মানে বিএত।
অ বি এ থাৰ্ড থাৰ্ড ন ফ'ৰ্থ চেমত হৈ চাগে অ ফ'ৰ্থ চেমিষ্টাৰত।
সেইটোত মানে কি কৰিব লাগে।
সেইটো তোমাৰ হেৰি এটা তুমি যতে হয়তো স্কুলত যাব পাৰা হয়তো হেৰিত কোম্পেনীত যাব পাৰা য'তে যাব মন
অ তাপিছত যাই কিনে
তাৰ পিছতে ইণ্টাৰ্ণশ্বিপৰ কাৰণে এপ্লাই কৰিব লাগে তাত ত ইণ্টাৰ্ণশ্বিপ পালে ভাল নাপালে গুচি আহিব লাগে
ইণ্টাৰ্শ্বিপ পালে মানে পঢ়াব পাৰি
ইণ্টাৰ্ণশ্বিপ পালে মানে হে কি বুলি কয় এটা ৱৰ্ক এক্স এক্সপিৰিয়েঞ্চ হৈ থাকে ন এটা হেৰি অসমীয়াত কিবা কয় এক্সপিৰিয়েঞ্চটো মই নাজানো
হেৰি এক্সপিৰিয়েঞ্চ এটা হৈ থাকে তেতিয়া তুমি যেতিয়া তোমাৰ বায় তাপা ৰেজিউম এখন বনাবা।
অ অ।
এতিয়া তোমাৰ তুমি ক'ব পাৰিবা ন যে এইটো কোম্পানীৰ পৰা ইন্টাৰ্নশ্বিপ কৰিছো এইটো এইটো স্কুলত হেৰি ইন্টাৰ্নশ্বিপ কৰিছো তেতিয়া কব ক'ব পাৰিবা ন সেইটোৱে
পঢ়াব লাগে স আৰু সেনেকে ন ষ্টুডেন্ট বোৰক
হা
ষ্টুডেন্টবোৰক পঢ়াব লাগে
এতিয়া স্কুলত গ'লে পঢ়াব লাগিব ক আৰু কোম্পেনীত গ'লে কম্পিউটাৰ লাৰিব লাগিব
অ অ আচ্ছা আচ্ছা সেইটো হয় অ
সেইটোৱেই এটা
তাকে
এতিয়া তোমাৰ তুমি যদি এতিয়া যদি বি এ টো বা ভাৰতৰ বাহিৰত কৰিলা হয় ধৰা চাইনা জাপান চাউথ কোৰিয়াতে যদি কৰিলো হয় তোমাক ঢেৰ কোম্পেনী অপচন আছিলে চাইনাতো বহুতেই আছে
কিন্তু আমাক যাব নিদিব ন ইমান দূৰ
ইমান দূৰ পাঁচ মিটাৰ তত থকা দোকানখনত যাব নকি আৰু চাইনবা থৈ দিয়াহে বেছি হ বেছি সপোন দেখাতো ভাল নহয় ব
দুখে লাগি যাব আৰু ন আমাৰ
অ তাকে ত
তাকে
মই ভাবিছো মই হেৰি এই
তোমাৰ নে ফিউচাৰ মানে পিছত যায় বেলেগ জেগাত পঢ়িব মন নে ইয়াতে
মোৰ বাহিৰত পঢ়িব মন আছে আউট অফ ইণ্ডিয়া ইণ্ডিয়া ভাৰতৰ বাহিৰত কিন্তু যিটো পেৰে যিটো মা দুটালৈ বহি আছো মই নাপামে কিজানি।
অঁ।
তোমাৰ ক'ত মন মন আছে নে হেৰি বাহিৰত ফুৰিব যাব?
বাহিৰততো যাব মন আছে বাট আৰু ক'ত দিব আৰু। ছোৱালী মানুহ হয়।
কিয় ছোৱালী মানে আজিকালি হেৰি ইকুৱেলিটি হৈছে জেণ্ডাৰ
ইকুৱেলিটি হলেও কি হব ইমান দূৰ আৰু কত যাব দিব।
তোমাৰ মা দেউতাই দিব নে যাব?
আমাৰ মইয়ে পিছত যায় যদি দিবও পাৰে নিদিব পাৰে মই সেইটো নাজানো। কিন্তু বহুত ভয় কৰে। উম কিবা মানে কৰ'বাত গ'লে মানে ইমান। ফোন কৰি থাকে সেই দূৰত গ'লেতো চেচ আৰু হা।
মই মই কৈছো মই ভাৰতৰ বাহিৰত। মই হেৰি কিবা এটা পঢ়িব হ'লেও যাম।
অঁ'অঁ'অঁ'
হয়তো পি এইচ ডি কৰিব যাওঁ নহলে এম বি এটো তাতে কৰিব যাওঁ মুঠতে ভাৰত তৰ বাহিৰত যায়েই এৰিম।
মানে অ অকলে যাবা নে ফ্ৰেণ্ডছ?
অকলে পঢ়িবহে। কলে নহলে মোৰ লগৰ এজনী আছে তাইক সুধিব লাগিব যে বাহিৰত যাবি নেকি?
তাকে তাকে।
তাই যদি কয় মই বাহিৰত যোৱাত নাই তেতিয়াহলে মই নিজে গুচি যাম।
গুচি যাম থাকে দিয়া আজিকালে এইখিনিয়ে ন।
অঁ'অঁ' দিয়া হ'ব দিয়া।
অঁ' দিয়া।